ও হেল্ল'।
অঁ হয়, শুনিছে নে?
অঁ বন্ধু
হেল্ল'। ভাল ভাল-ভাল। তোমাৰ ভাল।
আহ, কি কি কৰি আছা?
এনেই আছো ৰুমতে আছোঁ।
অ ব্ৰেকফাষ্ট কি কৰিলা? মানে মই ঘৰতে আছো। ৰবা বৰ্তমান অলপ পিছত ওলাই যাম।
অ, নাই ব্ৰেকফাষ্ট তোমাৰ ব্ৰেকফা তোমাৰ নাই, চাহ খালো তোমাৰ।
অ' চাহ আৰু কি বিস্কুটে দি খালা? চাহ, ঠিকে আছে তুমি কি বিস্কুট খাই ভ ভাল পোৱা এনে?
বিস্কুট মই নাই মই বিস্কুটৰ সিমান হেৰি নাই হয় যোয় আৰু যি। কিনো হৈ যায় গে, অলপ ক্ৰিম থকা বিস্কুট ক্ৰীমটো ভাল লাগে, ক্ৰীম থাকা।
অ মোকো ভাল লাগে বাৰু ক্ৰীম থাকা বিস্কুট বা কি ত তোমালোকৰ ফালে বতৰ কেনে আ উ
বতৰ আজি বৰষুণ দি আছে, যোৱাকালি ৰাতি বৰষুণ দিছে।
কি কোৱা, এ এয়াতে নাহেচোন বৰষুন।
অ' চেচদিও মেত দি আছে তোমাৰ বৰষুণ হ'ব কিজানি
কি কোৱা, এই এতিয়াটো বেয়া ৰ'দ দিছে। উম
তাকেতো
বাকি কোৱা।
বাকি আছো আৰু তুমি কোৱা। আজি কি হেৰি কৰিম বুলি ভাবিছা, মানে আজি কি প্লেন আছে তোমাৰ আজি।
আজি প্লেন আজি প্লেন এতিয়াটো অলপ পিছত কামত যাম।
অ'
কামত পৰা আহিম এঘ এঘাৰটা চাৰে এঘাৰটা মানত আহিম। তাৰপিছত তোমাৰ তাৰপিছত তোমাৰ অলপমান কাম কৰিম। মোবাইলত কাম কৰিম।
তাৰ পিছত
আহ তাৰপিছত গা চা গা ধুম। তাৰপিছত খানা খাম। তাৰ পিছত সন্দিয়ালৈ চাওঁ আৰু ক'বা ওলাই যাওঁ নেকি।
অ
বাকি তোমাৰ কি প্লেন আজি।
মোৰ প্ৰেম কি আৰু প্ৰেম নাই তেনেকে। এ অলপ মোবাইলত ব্যস্ত। তাৰ পিছত ওলাই যাম অলপ। ত এটা মানত ওলাই যাওঁ। যাই অলপ ফুৰিব যাওঁ। এনে কলেজত আড্ডা মাৰিম আৰু। চকত
অহ', - অহ ', কলেজত। অহ',
তাতাতো মাৰিম অলপ লগৰ লগত। লগৰ লৰা লগৰ সেনেকুৱা নাই দুই চাৰিজন আহিব।
তাকে ত আৰু পিছত কি কৰিবা। ঘৰত আহি
ঘৰত আহি আৰু কি কৰিম গা ধুম তোমাৰ ভাত খাম অলপ গধূলি শুম অলপ পিছবেলা
অহ ', মই বাৰু শুম মই তিনটাৰ পৰা পুৰা ছটালৈ পুৰা শুৱ।
উম উম
হেল্ল', ম মই তি- তি তিনিটাৰ পৰা ছটালৈ পুৰা শুম তাৰ পিছত ফুৰিব যাওঁ।
অহ ', মইও শুও পিছবেলা তোমাৰ শুও এ বহুত শুও।
উম, নহয় পিছবেলা নুখোলে মোৰ মাথা চাথা বিষাই থাকে। মানে মোৰ - মানে মোৰ মাইকি গ্ৰেইনৰো প্ৰব্লেম আছে ন।
অহ ', মাইক্ৰেন মাইগ্ৰেইন - মাইগ্ৰেইন কি হয় ন? মাইগ্ৰেনৰ প্ৰব্লেম হলে কেনেকুৱা হয়।
উম, নাকেদি তেজ ওলাই মাথা- মাথা বিষ খায়।
হয় নেকি।
মাথা মানে এনেকুৱা বিষাব ন পাগলাৰ দৰে পাগলা হৈ যাবা তুমি।
তোমাৰ চকু মেলিব নোৱাৰি ন।
উম, চকু মেলিব নোৱাৰে ঘৰতো থাকিব নোৱাৰে খান্দি নাই মাইগ্ৰেইন হ মানে মাইগ্ৰেইনৰ প্ৰব্লেমটো হলে যি চতিয়াই উঠে।
ন কি
প্ৰায় অহ ', - অহ ', মেডিচিন খাইছো মই প্ৰায়ভাগ নুঠে বাৰু মাজে- মাজে উঠে। মাজে মই যদি বেছি ষ্ট্ৰেছ মানে যদি বেছি ষ্ট্ৰেছ লৈ লও ন বেছি টেনচন ল লৈ ললে উঠে। ম মাইগ্ৰেইনৰ প্ৰব্লেম ল'লে টেনচনটো কমকে ল'ব লাগে অলপ।
ভাল মাইগ্ৰেইন তোমাৰ মাইগ্ৰেইনত তেনে তেজো ওলাই নেকি নাকদি?
আহ, নাকেদি তেজ ওলাই কানেদিও ওলাই।
কণেদি ওলাই নিকি?
কাণেদি ওলাই কিছুমানৰ নাকেদি ওলাই মোৰটো নাকেদি ওলায়।
টেষ্ট কৰিছা নে পৰীক্ষা?
কৰিছো, কৰিছো, কৰিছো।
মাইগ্ৰেন বুলি ধৰা পইছে।
অ', অ', ডক্তৰ দেখাইয়ে আছো মেডিচিন খাইয়ে আছো।
মোৰ আৰু নাকৰ চাইনিজ আছে তোমাৰ।
অ', চাইনিছ আছে। চাইনিজটো বাঢ়িলে একেবাৰে নাকটো জ্বালা পুৰা কৰে ন? ফুলি উঠে ন নাকটো?
আৱাজ আৱা বুলি কয় যে
অ', হয়, হয়।
আমাৰ আৰু চাইনিজ দয়তাই আছে তোমাৰ নাকে তেজ যায়। বেছি ধূলা চোলা খালে
উম, মোৰ মাইগ্ৰেনৰ প্ৰব্লেমটো এনে নুঠে যদি মই কিবা কাৰণত বেছি কিবা টে টেনচন লৈ লও কিবা কাৰণত অভাৰ অ-অ-অভাৰ ষ্ট্ৰেছ অভাৰ নৰ্মেল ষ্ট্ৰেছ ল'লে নহয়। মোৰ পৰীক্ষাৰ টাইমতেইটো উঠে পৰীক্ষা টাইম মতে মাথাৰ মাইগ্ৰেইনৰ প্ৰব্লেমটো বেছি চি উঠে পৰীক্ষাত টেনচন থাকে ন।
তাকেতো এইবিলাক মাইগ্ৰেইন হৈছিল আমাৰ মাজত হৈছিল মাৰ তেনেকুৱা ত মানে মাইগ্ৰেইন বুলি কৈছিল। সিমান হোৱা নাই, তাৰমানে তোমাৰ চকু তকো মেলিব নোৱাৰে বমি চমি কৰে তোমাৰ।
উম, হম, বমি হয়। বমিয় হয়।
তাৰপিছত ডক্তৰে মাইগ্ৰেন বুলি কৈছে মেডিচিন দিছে। ত ভাল পাইছে কিন্তু তোমাৰ।
এতিয়া ময়ো বাৰু ভাল পাইছো, মোৰ-মোৰ এতিয়া ম-মই কি ক'লো মই যদি বেছি টেনশ্যন লওঁ তেতিয়া হয়, মই যদি নৰ্মেল থাকো একো নহয়।
টেনচন ললে হয়, ন?
উম, অভাৰ বেছি টেনচন ললে হয়, এটা বস্তু তুমি যদি বহুত ডিপলি ভাবি থাকা তেতিয়া হ'ব। যদি ভিত-বছ-ভিত উম মাথা চটা ঘূৰাই মানে মাথা একেবাৰে, পুৰা ঘূৰি থাকে।
কচা বি, কেচা বি চদৰে না।
হয় মানে মানে, আৰু চে লাই হৈ যায় আৰু মাইগ্ৰেইন উঠে ন মাইগ্ৰেনৰ বেমাৰটো। অ অ অলপ অলপ চেন্ঞ্চলেচ টাইপ হৈ যায় আৰু। মানে খোজ কঢ়িবও নোৱাৰে। এটা জাগাতে বহি থাকিব লাগে। বহি থাকিব নোৱাৰে আৰু খুব। খুই থাকিব লাগে, এ এ। ত' পানী চানী। লগালগ মাত ঢালিলেও ভাল নহয় এইটো লাহে লাহে লাহে লাহে। এ এক ঘন্টামান পিছত লাহে লাহে ভাল হয়।
এক ঘণ্টা টাইম। উ ন একৰা।
উম উম যদি মেডিচিন খাই। দিয়া এক ঘন্টা মানত ভাল হৈ যায়।
খালে ভাল পাইছে মাইকক।
উম উম। উম উম।
মাইগ্ৰেনৰ টেবলেটটো খাই দিলে ভাল পাইছে -
উম। চব বেমাৰ আৰু এইবিলাক এটা এটা। তোমাৰ এনে কিহৰ বেমাৰ আছে?
উ।
ভ নহয় এইবিলাক বেমাৰ গোটেই জীৱন খাই খা খাই খা খাই- থাকিব লাগিব ঔষধ।
কোনে তুমি?
আহ মাইগ্ৰেনৰ বেমাৰ ভাল নহয়টো।
নহয় নহয়। এইটো সেনেকুৱা হেৰি নাই। সিমান হেৰিও নহয়।
মানে মানে ইমান ইমান ডাঙৰ বেমাৰো নহয়। মেডিচিন খাব লাগে অকল মেডিচিন-
উম নাখালে বেছি - হ'ল আৰু
যিটো এমাইগ্ৰেন এইটো বেছি ষ্ট্ৰেচ ললে খতম।
অ মোৰ মোৰ বেলেগ নাই মোৰ চাইন্সিৰ প্ৰব্লেম আছে। এতিয়া কমিছে মই ডক্টৰক দেখুৱাইছো।
কমিছে ন চাইন্সিৰ প্ৰব্লেমটো কমি যায়, মোৰো মাজতে আছিল। কমি গৈছে।
আমাৰ তোমাৰ দ্ৰপ দিয়ে আৰু তোমাৰ হেৰি দিয়ে মোৰ- অ হেৰি দিছিল তোমাৰ ইনজেকচনো দিছিল বেজি দিছিল। বেজি দিছিলে। দহ পোন্ধৰতামান।
উম উম।
তোমাৰ এইটো হেৰি অ চাইন্সৰ প্ৰব্লেমটো মানে কি নাকত-
এ এই এইটো মেইনলি ধূলি- ৰাস্তা ধূলি-বালি- বেছি সোমালে নাকট হয়।
তোমাৰ এই ঠাণ্ডা পানী খালেও হয় বেছি।
অ ঠাণ্ডা পানী খালেও হয়। ঠাণ্ডা পানী খালে হয় কোনটো কোনটো ঠাণ্ডা পানীত- ত এই গৰমত- নোৱাৰে অলপ অলপ - খাবা যায়
অলপলি যায় স মানে তেনেকুৱাই আৰু এতিয়া চাইনিচৰ প্ৰব্লেম কমিছে হ'লেও আগত থাকি বহুত কমিছে এতিয়া নাই আৰু তেনেকুৱা
মানে তোমাৰ চাইনিছৰ প্ৰব্লেম হ'লে এ কি হয় মানে নাকেদি
অ তেজ উলাইছিল আগতে এতিয়া তেজ ওলাই আৰু মাৰি ধৰি থাকে
অ গম পাইছো নাকটো একদম ব্লক
ব্লক কৰি এতিয়াও ব্লক হৈছে মই কেইদিন তোমাৰ ফ্ৰিজৰ পানী খাই আছো ন
নাখাবা নাখাবা চাইনিছৰ প্ৰব্লেম আছে যদি নাখাবা ইমান
এতিয়া তেজটো নোলায় কিন্তু এতিয়া তেনেকে তেজটো ওলাই তোমাৰ হেৰি কাৰণে ওলাই অ আমাও আছে মোৰ মানে আমাতো বুজি পোৱা নাই
কি বা এইটো
আমাৰো তো তোমাৰ ৰ'দী বুলি কয় তাৰ মানে এই সৰুতে মানে মোৰ নাকত এটা লগৰ লগত কাজিয়া লাগি নাকটো তমাৰ ঘোচা মাৰি মানে ৰ'দী হৈ গৈছে বহুত সৰুতে আৰু
ত তেতিয়াৰ পৰা তাত তেতিয়াৰ পৰাই মানে নাকেদি এইটো আৱা ৰজি হৈ গৈছে সেইটো
ঘোচা মাৰিছে নাকত।
নহয়, তেনেকেই মানে সঁচা মাৰিওতে
গম পাইছো।
এই তমাৰ একদম হেৰি হৈ গৈছে
সৰুৰে আমক সগ-স-সৰুতে মূৰৰত আৰু এইটো মাইগ্ৰেইনটো অ', সৰুতে প্ৰব্লেমটো নাছিল, ডাঙৰ হৈ কেনে আহিছেটো।
ঠিক আছে বন্ধ আজি ৰাখিলো। পিছত পাতিম কথা।
মাইগ্ৰেইনৰ বিষয়ে আৰু পিছত পাতিম
মাইগ্ৰেইন আৰু চাইনিছৰ কথা পাতিমেলি, ঠিক আছে দে ঠিক আছে ঠিক আছে দে।